ভয়ছটো শুনা পাই আছানে?
পাইছো পাইছো। তুমি মোৰটো শুনা পাইছা নে?
হয় হয় পাইছো। অকমান তুমি ডাঙৰকেই কবা দেই।
হ'ব হ'ব।
অঁ অঁ কি কৰি আছা বৰ্তমান?
আছো এনেই, তুমি কি কৰিছা?
অ ময়ো আছো এনেই, ভাত পানী খালানে?
খালোঁ, অ নাই খোৱা তুমি?
অঁহ'
ওম ভাত হোৱাই নাই হবয়।
অ অ ময়ো খোৱা নাই তাকে ঘৰত ভালনে তোমাৰ?
ভাল ভাল তোমালোকৰ ভাল নে?
অ হয় হয়, ভালেই তাকে বহু দিন ধৰি তোমালৈ মই ফোন কৰা নাই বোলো এটা আজি নত- তুন বিষয় ওপৰত কথা পাতিম বুলি ফোন কৰিলোঁ দেই।
হয় হয়।
হয়, তোমাৰ বিষয়টো তোমাৰ এনেধৰণৰ হ'ব- বিষয়টো হৈছে আমাৰ যি অসমৰ এটা- অ না অসমৰ এটা সমস্যা বুলিয়ে ক'ব লাগিব তোমাৰ নিবনুৱা- সমস্যা হয়, তুমি কোৱা কেনেধৰণৰ হ'ব বিষয়টো?
আমাৰ নিবনুৱা সমস্যা এটাই হৈছে আমাৰ মূল্য বৃদ্ধি আৰু সেই মূল- সেই নিবনুৱা সমস্যা আমাৰ বহুত ধৰণৰ হৈ আছে কাৰণ, নিব- নিবনুৱা সমস্যা এটাৰ পৰাই হ'ব পাৰে যে মূল্য বৃদ্ধি। মূল্য বৃদ্ধি বেছি হ'লে আমাৰ নিবনুৱ সমস্যা- বহু পৰিমাণে বেছি হৈ পোৱা হৈছে দেখিবলৈ পোৱা যায় কিন্তু সেই- সেই সেই যিসকল আমাৰ শ্ৰমিক বা নিবনুৱাসকল- সেই নিবনুৱাসকলেতো দিন হাজিৰা কৰি খায়। সেই দিন দিন হাজিৰা কৰি খোৱা লোকসকলে কেনেধৰণে- এ মূল্য বৃদ্ধিৰ যিমান বা দিনটোত পাঁচশ টকা হাজিৰা পায়। সেই পাঁচশ টকা হাজিৰা যদি দিনটো- ভালকে মোনা এটা লৈ যাওঁতে সন্ধিয়া সময়ত তুমি বজাৰ কৰিবলৈ যোৱা কিন্তু, সেই বজাৰৰ মোনাটো- কেতিয়াও ফুল হৈ নাহা।
নাহে নাহে নাহে একদম তুমি সুন্দৰ কথা কৈছা।
হয়,
হয়, এতিয়া তুমি চোৱা। এ নিবনুৱ হ সমস্যাৰ মূল কাৰণ বুলি ক'বলৈ গ'লে তুমি এতিয়া কলা মূল্য বৃদ্ধি হয়। এতিয়া তুমি চাবা হন দে অসমৰ তোমাৰ যি- আমাৰ যুৱক যুৱতী শিক্ষিত হ হাৰ কিমান বা- মানে কি এতিয়া বৰ্তমান তোমাৰ পঢ়া শুনা ল'ৰা ছোৱালী কিমান- বেছি তাৰ বিপৰীতে কিন্তু তোমাৰ নিবনুৱা- নিবনুৱা আহ যুৱকৰ সংখ্যা তাৰ বিপৰীতে তোমাৰ বেছি দেখা যায়। তোমাৰ প্ৰতি বছৰে তোমাৰ লাইনৰ ছা ছাত্ৰ-ছাত্ৰী তোমাক কলেজ বিশ্ববিালয়ৰ পৰা তোমাৰ স্নাতক বা লাভ কৰা ওলাই আহে কিন্তু তাৰ বিপৰীতে তোমাৰ চোৱা চোন চাকৰি কিমান ওলাই আমাৰ অসমত। অঁ, খুব বেছি যদি এহেজাৰ যদি চাকৰি ওলাই তোমাৰ দহ লাখ দহ লাখ নিবনুৱা যুৱক-যুৱতীয়ে তোমাৰ সেই চাকৰিটোত পোৰাব। কিন্তু সেই তোমাৰ সেইটো চোৱা তুমি দেই, দহ লাখ আৰু ক'ত আৰু তোমাৰ উম এহেজাৰ ক'ত, তোমাৰ এহেজাৰ যদি প'ষ্ট আছে দহ লাখ আহ' ছাত্ৰ-ছাত্ৰীয়ে নিবনুৱা ছাত্ৰ-ছাত্ৰীয়ে তোমাৰ আঁহ' পুৰালে তোমাৰ সেই এহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে যদি তোমাৰ ভালকে পঢ়িছে তেওঁলোক এটা এষ্টাব্লিছ হ'ব পাৰিব কিন্তু তাৰ বিপৰীতে সেই বাকী লোকসকল তোমাৰ নিবনুৱা নিবনুৱা যুৱক-যুৱতী হৈ গ'ল নাই। তুমি কোৱাচোন বাৰু?
হয় হয়, তুমি ঠিক, তুমি ঠিক কথাই কৈছা। যিসকল লোকে এতিয়া- আমাৰ নতুনকে অনলাইন হৈছে সেই অনলাইন অহা যিসকল লোক- বা আমাৰ দাদা বাইদেউহত, সেই বাইদেউ সকলে- বহুতো পঢ়ি পঢ়ি মানে বহুতো কষ্ট কৰে কিন্তু কষ্ট কৰাৰ ফলত যদি আহে চা কৰি দহ হাজাৰ মানে অনলাইন কৰা লোক হ'ব দুই লাখ, দুই লাখে ধৰিছোঁ অনলাইন কৰিলে, কিন্তু যিসকল অনলাইন কৰিলে অনলাইন কৰা মানুহ তাৰে- ধৰিছো পঞ্চাছ হাজাৰ পৰা ডেৰ লাখ, সেই ডেৰ লাখৰ দহ লাখ, দহ দহ হাজাৰ ক'ত চা আৰু ডেৰ লাখ ক'ত, এক লাখ এক এক লাখ চল্লিশ হাজাৰ লোকে এনেই সেই পৰীক্ষাটো দিয়ে আৰু সেই পৰীক্ষাটো দিওঁতে অনলাইন অনলাইনৰ ফিজ লয়, এই অনলাইনৰ ফিজ লওঁতে তেওঁ বহুতো বহুত লোকে মানে অনলাইনৰ ফিজ মানে অনলাইনৰ ফিজ লয়। সেই অনলাইনৰ, অনলাইনৰ ফিজ লয় কিন্তু সেই অনলাইনত ফিজটোত কিমান কোটি টকা আমাৰ লোকসকলৰ পৰা উঠাই- তেওঁলোকে মানে বহুত কোটি কোটি টকা উঠাই দিয়ে।
উঠাই দিয়ে, হয় হয়। একদম তুমি সুন্দৰ এটা সুন্দৰ এটা পইণ্ট কলা দেই হয়। এতিয়া তোমাৰ আমাৰ কি হৈছে- অঁ' অসমৰ যুৱক যুৱতীসকলৰ প্ৰায় খিনি যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি ওপৰত নিৰ্ভৰশীলতা দেই। তাইত কি হৈছে বেছিভাগ ছাত্ৰ-ছাত্ৰী কি একমাত্ৰ লক্ষ্য হিচাপে বাচি লয় তেওঁলোকে চাকৰিটো। কিন্তু তোমাৰ আহ' সেই চাকৰিটো বাছি লয় কিন্তু তাৰ বিপৰীতে কি হৈ আছে- আমাৰ চাকৰি ওলাই কিমান পদ ওলাই কিমান আৰু তোমাৰ পদটো ওলাইটো কম কমেই আৰু তোমাৰ এতিয়া বৰ্তমান সময়তো প্ৰতিযোগিতা কিমান বেছি গম পাইছানে। সেইটোৱে ক'লো এতিয়া তোমাৰ দহ লাখ আহ' ছাত্ৰ-ছাত্ৰীয়ে তোমাৰ সেই এটা একজামৰ কাৰণে তেওঁলোকে আহ' তৈয়াৰী কৰিলে কিন্তু তাৰ পদ ওলাইছে তোমাৰ বা এহেজাৰ বা দুহেজাৰ এটা। এই তেনেকুৱা তেনেকুৱা হ'লে তোমাৰ- নিবনুৱা সমস্যা বেছি হ'বই মানে যুৱক-যুৱতীৰ সংখ্যা বেছি হ'বই ন'।
হয় হয় তাৰ মাজতে মই এটা কবলে কথা ক'বলৈ যাওঁ যে তুমি যে কলা এটা চাকৰি। কিন্তু মোৰ মতে চাক ৰি কৰা, চাকৰি কৰি কৰাতকে মোৰ মতে বিজনেছ কৰিলে টকা বেছি। কাৰণ আমাৰ- অসমত যি মা-মাৰোৱাৰী- সেই মা-মাৰোৱাৰী সকলে বা- বহিৰা গতৰ পৰা আহি আমাৰ অসমত চা বিজনেছ খুলি যদি ইমান কোটি টকা বিহাৰীসকলে বা সেই সকল লোকে যদি ইমান কোটি কোটি টকা ঘটি থাকিব পাৰে আমাৰ অসমৰ কেইটাই কি কৈছে অসমৰ অসমত তেতিয়া আহ মাৰাই খিনি মানে মাৰই থাকক কিন্তু মাৰাইৰ ওপৰত আমাৰ অ - অসম অসমৰ ল'ৰা ছোৱালী হ'ব লাগে। অসমৰ ল'ৰা ছোৱালীয়ে যদি সেই দোকান খন খুলি তাৰ ছাইডতে যদি খোলে। তেতিয়া তুমি হলেও মই হলো অসমীয়া অসমীয়া দোকান খনৰ পৰা আনি মাৰে মাৰেপ নানো কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ভয় কৰে কাৰণ এটা এই পটককে লোকচান হৈ গ'লে কি হ'ব কিন্তু সেই ভয়তটো আঁতৰাব লাগিব আঁতৰাই আমাৰ চৰকাৰকো ক'ব লাগিব আমাৰ আমাৰ কাৰণে লোন প্ৰদান কৰক আমি আমুকটো কাম কৰিম সেই লোন প্ৰদান কৰক সেই লোন লোৱা পিছত আমি আমি লোনতটো লোৱাৰ পিছত আমি কামটোত উম কামটো কৰিব পাৰিম বা দোকান এখন খুলিব পাৰিম সেই দোকানখন আমি হলচেল দিব লাগিব হলচেল দিলাৰ আমাৰ আমাৰ অসমৰ লোক কোটি কোটি টকা হ'ব কিন্তু আমাৰ এই অসমৰ লোকে কিন্তু হাজিৰা কৰি খাব কিন্তু সেই বিজনেচ কৰি খাবলৈ ভয় কৰে কিন্তু চাকৰি চাকৰিৰ কাৰণে পকৰ তৈ থাকিব কিন্তু লাগিলে সি চাকৰিতটো নাপায় কিন্তু চাকৰিত পাই যদি দৰমহা পঁয়ত্ৰিশ হাজাৰ চল্লিছ হাজাৰ সি কিন্তু সি বিজনেছ কৰিলে সি এদিনতে সিমান টকা ঘটিব সি এদিন ঘটি সি এমাহলৈ বিন্দাজ বহি থাকিব পাৰিব
হয় হয় হয় তুমি একদম সুন্দৰ কথা ক'লা সেইটোৱে আমাৰ কিছুমান যুৱক যুৱতী তোমাৰ কি হৈছে। ব্যৱসায় জ্ঞানতো কিছুমান যুৱক যুৱতী নাথাকে দেই এতিয়া মই এটা কথা কবলৈ গ'লে তোমাৰ আমাৰ অ অসমত কিমান খিনি কিমান উদ্যোগ আছে সেই উদ্যোগ সকলৰ যি যিসকলৰ মালিক যিসকল স্বত্বাধিকাৰী তেওঁলোকৰ আমাৰ অসমৰ বাহিৰৰ দেখা যায় কিয়নো তোমাৰ কি হৈছে। আমাৰ যি আমাৰ অসমৰ যুৱক যুৱতীৰ তোমাৰ দক্ষতাৰ আহ দক্ষতা জ্ঞান নাই কোনো স্কিল নাই আমাৰ আমাৰ যুৱক যুৱতীসকলৰ আমাৰ যুৱক যুৱতীৰ কি হয় তোমাক এজন এনেকুৱা এটা উদাহৰণ দিছো দেই তুমি আহ মোৰ এ অসমৰ দু দোকান খুলি থৈছো সেই দোকানখনত দোকান খুলি থ এই দোকান খনৰ তুমি এজন ব্যক্তি আহিলে সেইজন ব্যক্তি পৰা গোটেই মানে দিনটোৰ হাজিৰাটো বঢ়াই ল'ব চাই গোটেই মানে লাভা লাভটো চাই কিন্তু এজন সেই তাৰ বিপৰীতে উম এজন মাৰোৱাৰী ব্যক্তিয়ে কিন্তু সেইটো অ সেইটো নাচ চাই কিন্তু তেওঁলোক তেওঁ তেওঁ লাগিলে কম লাভ খাব বেছি কাষ্টমাৰ বেছি দেখা যায় তো আমাৰ অসমীয়াৰ লোকসকলে কি হয় এজনৰ পৰা গোটেই মানে বহুতো ইনকাম কৰিব ছায় হয়।
হয় হয় তোমাক মই এটা কথাই ক'ব বিচাৰিছোঁ যে সেই তুমি যে কলে এতিয়া যিজনে আমাৰ অসমীয়া লোকে ইমান টকা বা হাজিৰাটো পতাইছা বুলি কয় কিন্তু মই তোমাক এটা কথা কবলৈ কৈছো যে যিজন মানুহে কি বিজনেচটো কেনেধৰণে চলাইছে মই তাৰ বিষয়ে ক'বলৈ অলপ ক'ম সেই তেওঁ মানে কি কৰে তুমি যে কলে এতিয়া এ দাম কমাই লয় সেই দাম কমাই লয় সেই মানুহজনে এতিয়া দামটো কমাই লয় মই তুমি মোক দোকান খনলৈ গলো তোমাৰ পৰা তুমি কিবা মোক দামটো কমাই দিলা ধৰি লোৱা তুমি মোক দামটো কমাই দিযা মই তোমাৰ দোকান খনত আৰু এজন মোৰ বা কোনোবা এজন গলে তাৰ দোকানৰ পৰিবা মা সি মাৰাৰী দোকানৰ পৰা মাৰোৱাৰী দোকানৰ দামটো কম
উম
সেই মাৰোৱাৰী দোকানৰ পৰা আনিবি দামতটো কম সিটো সেই মাৰোৱাৰী দোকান দোকানখনলৈ যাব মই অসমীয়া দোকানখনলৈ যায় সি সেইকাৰণে তাৰ তাত কাষ্টমাৰটো বেছি। আৰু সি সেইটো ব্ৰেইন খটায় ব্ৰেইন। তাৰ ব্ৰেইন খুটোৱাৰ ফলত সেই কাষ্টমাৰ বেছি পায় আমাৰ অসমৰ লোকেও কৰিব লাগিব সেইটো কাম। দশ লোকে যদি লোক লোকে যদি বাৱন্ন টকাত বিকে আমি পঞ্চাশ টকাত বিকিম লাগিলে আমি পঞ্চাশ পইচা লাভ খাম। পঞ্চাশ পইচা লাভ খালে তেনেকুৱা দশ টা কাষ্ট তমান আহি দশ টা কা-কাষ্টমাৰ আহিলে আমি পাঁচ টকা লাভ পাম সেই তেনেকে সেই পাঁচ টকা লাভ পাবলৈ হলে আমিতো আমি সেই একেলগে যদি সেই লাভটো লবলৈ পাওঁ আমি এটা কাষ্টমাৰৰ পৰাই যদি সেই লাভটো লবলৈ পাওঁ আমাৰ ভুলতো কেতিয়াও আমাৰ উন্নতি নহয় মাৰোৱাৰী সকলে সেই কামটো কৰে। এটা কাষ্টমাৰ লগত সি দশটা কাষ্টমাৰ আনে।
নাই নাই নাই নাই ঠিক কথা কৈছা তুমাৰ সেইটোৱে আমাৰ তুমি সেইটো এটা সুন্দৰ কথা কলা সেইটো যে কলা তুমি সেই সেই সেই জ্ঞানটো আমাৰ অসমৰ এজন যুৱক বা ব্যৱসায় যুৱকৰ সেইটো জ্ঞানটো নাই কিন্তু সেইটো এ, মই এতিয়া যে ক'লো তেওঁ এজন ব্যক্তিৰ পৰা মানে গোটেই আ যদি কাষ্টমাৰ দিনটোত আহে এজন ব্যক্তিৰ পৰা গোটেই হাজিৰাটো বঢ়াই লব খুজে কিন্তু তাৰ বিপীৰীতে তেওঁ বাহিৰত এজন মাৰোৱাৰী ব্যৱসায়ীয়ে কিন্তু সেইটো কৰিব নাচাই, তেওঁ লাগিলে লাভ কমকে খাব কাষ্টমাৰ বেছি বিচাৰে, সেইটোয়ে আমাৰ অসমীয়া যুৱক কৰ তেনেকে অ', তোমাৰ ব্যৱসায় বাণিজ্য তোমাৰ উদ্যোগ প্ৰতিষ্ঠানৰ ওপৰত তেনেকে বিশেষ জ্ঞান নাথাকে। আৰু এটা কথা দেই আমাৰ অসমৰ বেছিভাগ অসমৰ বেছিভাগ যুৱক অ', যুৱক বা লোকসকল বেছি আমাৰ কৃষিত কৃষি কৰ্মৰ লগত জড়িত দেই। এতিয়া কৃষি কৰ্মটো তোমাৰ কি হৈছে আমাৰ যুৱকসকলে আগৰ যি পদ্ধতি সেই পদ্ধতিতে তেওঁলোকে সীমাবদ্ধ সীমাবদ্ধ আছে, কিন্তু তাৰ বিপৰীত তে আমাৰ আ এতিয়া চাবলৈ গ'লে অসমৰ অসম কৃ-কৃষি প্ৰধান ধানৰ কাৰণে বিখ্যাত, কিন্তু আমাৰ বেছি বেছিভাগ দা-শ-শস্যৰ বেছি প্ৰডাকশ্যন হয় পাঞ্জাৱত, পাঞ্জাৱত কিয় প্ৰডাকচন হয় তাৰ আধুনিক আধুনিক পদ্ধত অৱলম্বন কৰে তেওঁলোকে যি অ', ধান খেতিত তেওঁলোকে আধুনিক খেত তি অৱলম্বন কৰে কিন্তু তাৰ বিপৰীতে আমাৰ অসমত যুৱক-যুৱতীসকলে তেওঁলোকে এ, আগৰ পদ্ধতিত সোমাই আছে।
তোমাক মই এতিয়া এটা কথা কবলৈ গৈছোঁ তুমি যে কৈছা এতিয়া বৰ্তমান আমাৰ লোকসকল, সেই লোকসকলে তুমি পাঞ্জাবৰ কথা কৈছে কিন্তু সেই খেতি খিনি আমি অসমত কৰিব লাগিব অসম অসমৰ যিসকল লোক সেই লোকসকল কেতিয়াও নিবনুৱা হৈ নাথাকে কিন্তু সেইসকল আমাৰ যি নিবনুৱা লোকসকলে সেই নিবনুৱা লোকসকলে মাত কি প্ৰভাৱ বা কিবা অভাৱ সেই অভাৱৰ কাৰণে লোকৰ ঘৰত হাজিৰা কৰি খাই আছোঁ, কিন্তু সেই হাজিৰা যি কেইটকা হাজিৰা পইচা আছে সেই হাজিৰা পইচা কেইটকা গোটাই আনি নিবনুৱা সমস্যাৰ পৰা উদ্ধাৰ হব লাগিব, আমি অসমখন উন্নতি পথত নিব লাগিব, কেতিয়াও আমি নিবনুৱা পথত নিব নালাগিব।
হয় হয় হয় হয়, একদম তুমি ঠিক কথা কৈছা সেই সময়তে এতিয়া আমাৰ অসমৰ যুৱক যুৱতীসকলৰ আ, দ-দক্ষত দক্ষ যুৱক যুৱতীসকলৰ দক্ষ-দক্ষতাৰ অভাৱ তাৰ লগতে আমাৰ অ', যি ইকনমি ইকনমিকেলি উইক হয় মানে পইচা পাতিও অহাৰ অভাৱ হয় আমাৰ অসমৰ যুৱকৰলৈ, আৰু তোমাৰ কিছু আৰু বহুতো মানে হেৰি দেখা যায় দেই এতিয়া এ তুমি চাবলৈ গ'লে মই ব-বহুতো কাৰণ কলোয়ে এতিয়া, বহুতো যুৱক যুৱত তেওঁ মানে নিবনুৱা সমস্যাত ভুগি পেলাই বহুতো হতাশা হৈ পেলাই তেওঁলোকে এ বহুত, বেয়া কাৰ্যত লিপ্ত হোৱা দেখা যায় এতিয়া চাবলৈ গ'লে বহুতো যুৱক যুৱতী চাবা হল দেই তুমি, কোনো চাকৰি নাপায় আৰু কাম বন নাইকিয়া কে ঘূৰি ফুৰে তোমাৰ। আহ তেওঁলোকে বহুত মাদক দ্ৰব্য গ্ৰহ গ্ৰহণ কৰা দেখাই যায় যেনে তোমাৰ। অ মদ ড্ৰাগছ এইসমূহত আসক্ত হৈ যায় নিজৰ। লোকৰ মানে আত্মবিশ্বাসটো হেৰুৱাই পেলাই তেওঁলোক য যুৱক যুৱতীসকলে।
তাৰ মাজত মই তোমাক এটা কথা কবলৈ যাওঁ সেই কথাটোৱে হৈছে আমাৰ যে এতিয়া ফ্লিপকাৰ্টৰ লোক সেই ফ্লিপকাৰ্ডৰ লোকৰ কোম্পানী লোকৰ কোম্পানী বস্তু আনি আমাৰ অসমত কিন্তু সেই কামটো আমি অসমীয়া ল'ৰাই কৰিব লাগে কিন্তু অসম, অসমত আমি অসমীয়াই কোন বহিৰাগতৰ পৰা আম বস্তু কেতিয়াও নিকিনিম বহিৰাগতৰ বস্তু কিছ আমি বহিৰাগ, ত লুক লুক, লাভৰজনক পিছত লোকে দেশখন ধনী হৈ গৈছে কিন্তু আমাৰ দেশখন দুখ দুখীয়া হৈ গৈছে সেই দুখীয়া হৈ দুখীয়া হৈ যোৱা, ফলত আমাৰ বহুতো অসুবিধাজনক কাম হৈছে কিন্তু সেই কাম খিনি আমি।
হয় হয়।
আমি উদ্ধাৰ হব লাগিব উদ্ধাৰ হলেহে আমি পাৰিম কিন্তু সেই যিসকল আমাৰ। অসম লোকে যে সেই অসমৰ লোক অকল নিবনুৱা পথৰ পৰা উদ্ধাৰ হ'ব লাগিব আৰু অসমৰ আমাৰ যি ভাৰ অসম চৰকাৰ, সেই অসম চৰকাৰে নিবনুৱা উদ্ধাৰ কৰিবলৈ আমাক বহুতো টকা দিব লাগিব সেই টকা দিলেহে আমি উদ্ধাৰ হব পাৰিম বা লোন প্ৰদান কৰিব লাগিব অসম চৰকাৰে অসম চৰকাৰে আমাৰ নিবনুৱাক, সমস্যাৰ পৰা আমাক অসম চৰকাৰ উদ্ধাৰ কৰিবই লাগিব। উদ্ধাৰ নকৰিলে নহ'ব কিন্তু এটা কথা লোক, ক'ৰ বহিৰা আগতৰ পৰা আহি আমাৰ ইয়াত এটা ফেক্টৰী খুলিছে আমাৰ অসম চৰকাৰৰ পৰা লোন লৈ বা ক'ৰবাৰ পৰা লোন লৈ। সেই লোন টো আমাক অসমৰ লোৱা কেইটাক দিয়ক অসমৰ লোৱা কেই দিলে অসমৰ লোৱা কেইটা নিয়োজিত হ'ব কিব পাৰিব বা বহিৰাগত মানুহ আনি কাম কৰিব নোৱাৰিব। বা তেওঁলোকে খুলিলে কিন্তু বহিৰাগত মানুহ আনি কাম কৰিব নোৱাৰিব। শ্ৰমিক লগাব নোৱাৰাৰ আমাৰ অসমৰ লোৱা আছে অসমৰ লোৱা শ্ৰমিক লগাব তাত। কিন্তু বহিৰাগত মানুহ আনি ইয়াত কাম কৰিবলৈ দিয়াটো উচিত আৰু যি সকল লোকে এতিয়া চদ ধালাই ঘৰ বনাই সেই লোকসকলে বহুতো বহিৰাগত মানুহ আনে। কিন্তু আমাৰ অসমতে ভাল ভাল মিস্তি আছে। সেই ভাল ভাল মিস্ত্ৰী বিলাকৰ আমাৰ অসমত লুকাই আছে সেই ল সেই মিস্ত্ৰী সকলক আমাৰ লগাব লাগিব তেতিয়াহে আমাৰ।